কি কৰি আছে?
এ আছো এনে তুমি কি কৰি আছা।
মোৰ আজি বহুত আলহী আহিছে ঘৰত
হয় নেকি হয় নেকি কোন কোন আহিছে?
ভনী আহিছে মা আহিছে। ভাইটি এটা আহিছে ল'ৰা ছোৱালী বিলাক আহিছে। যে- পাঁচ ছ জন মান আহিছে আজি।
অ' আমাৰও আজি আহিছে মানে অ মানুহ জক ভনীয়োকে দুজনী আহিছে।
হয়।
লৰা ছোৱালী কেইটা আহিছে এই আৰু ইহঁত গেইটা আমাৰ গেইটাৰ লগত কথা পাতি আছে মানে
অ '
বাহিৰৰ ফালে ওলাই আহিছো বৰ হুলস্থুল কৰি আছে যে ল'ৰা ছোৱালী কেইটাই।
হয়।
গৰমত কাৰেণ্টটো নাই। সেইটো কাৰণে। অকমান ওলাই আহিছো। অ 'আলহী কি কি। খোৱালা।
আলহী হেৰি ব্ৰইলাৰ আনিছিলে। মাছ আনিছে। ব্ৰইলাৰ আনিছে ব্ৰইলাৰ খিনি ভুনা বনালো। আৰু মাছে বিলাহীয়ে বনালো।
অ'
এতিয়াও খোৱা নে যেনিবা। দেৰিকৈ খাব বোলে এতিয়া বাহিৰত।
হ মই হেৰি কৰিলো খুৱাই বুৱাই থৈ আহি। থ'লো এ ইমান গৰমত বোলো কাৰেণ্টটো থাকোতে। খাই লয় এতিয়া কাৰেণ্টটো গ'লগৈ নহয় এতিয়া। মই আমাৰ আকৌ হেৰি লোকে। লোকেল মুৰ্গী আনিছে।
হয়।
লোকেল মুৰ্গীটো হেৰি দি বনালো এয়া কোলা কছো যে
হয়
ক'লা কচু দি বনালো। হ'ল আও, তাৰ পিছত ক'লা কচুৰ লগত অকমান সাৰ দিব লাগে, তৰকাৰি খিনি খাই বহুত ভাল লাগে। মুৰ্গী খিনি হেৰিত বনাই লৈ তেতিয়া মানে কি কৰিব লাগে কচুখিনি ধুনীয়াকে মাংসখিনিৰ লগত দি, খাৰ অকণমান দি, দি লৈ ঢাকন মাৰি দিব লাগে, কচুটো সিজি যায় না। তেতিয়া বহুত ভাল লাগে খাই সেনেকে।
হয়, আপোনালোকে বৰ কচু আৰু হেৰি, এই লোকেল মাংস খায় নেকি?
অ' খাওঁ।
ভাল লাগে নে?
অ' ভাল লাগে খাই।
অ', মই নেজানো, মই নেজানো মই সেইটো বস্তু খালে মোৰ বহুত ভয় ভয় লাগে।
ই নখজুৱায়, তাত অকমান হেৰি কৰিবাচোন, সাৰ দি দিবাচোন, তেতিয়া নখজুৱাই আৰু।
হয় নেকি, মই বুজি নাপাওঁ, মোৰ বহুত ভয় লাগে সেইটো খাব কাৰণে। মানুহে কয় বৰ কচু আৰু লোক লোকেল মাংসই খাই বহুত মজা লাগে।
হয় নেকি?
এদিনো খাই পোৱা নাই। কুকুৰা চৰাই যে, সেইবিলাক। অ', সেইবিলাক দি খাই বোলে, মই খাই পোৱা নাই কিন্তু। আপোনালোকে কোনোবা দিনা খাইছ ছে নেকি?
অ', আমি খাই পাইছো। বহুত ভাল লাগে খাই, আলুৰ নিচিনা লাগে খাই। আলুৰ নিচিনা লাগে খাই।
হয়, আজি মোৰ মাও কৈছে, কৈছে তোমাক মই এদিন বনাই পেলাই খুৱাম, তেতিয়া তুমি ক'বা, মোৰ আম্মাই কি ধুনীয়া বস্তু বনাই
হয়, এতিয়া হেৰি মই যে কৈছো কুলা কচু দি লোকেল মাংস খাই, এইটা খাই পাইছা?
সেইটোও নাই খোৱা মই। কচু বোলা বস্তুতটো মই বেয়াই পাওঁ
হয় নেকি কচু খিনি হেৰি খাবাচোন এদিন বনাই লোকেল চ চ মুৰ্গী এটা আনিয়ে তেতিয়া উ ধুনীয়াকে হ এনেকে লোকেল মুৰ্গী কেনেকে বনোৱা সেনেকে বনাবা বনাই লৈ কচ কেইডাল কমান ধৰি ল দীঘল দীঘলকে কাটিবা আৰু কটাৰ পিছত গ কৰিবা লোকেল মুৰ্গীখিনি তিনিবাৰমান মজুৱাই ল'বা মোজোৱাৰ পিছত তেতিয়া কচু খিনি ঢালি দিবা তাৰ পিছত তাতে অকনমান সাৰ দিবা হাৰলে তেতিয়া বহুত া টেষ্টি লাগে খাই আঞ্জা খিনি আঞ্জা খিনি ধুনীয়া হৈ যায় খাব মানে সেনেকে খাবা আকৌ হেৰি দি খাই কল দিল যে
অ
কলডিল দিও খাই
অ কলডিল দি খাইছো কিন্তু
অ খাইছা নেকি কলডিলটো কেনেকে কটা তোমালোকে
এই কলডিলটো সে মিহি মিহিকে কাটি লৈ পলে অকমান বইল কৰি লয় পানী খিনি পেলাই লৈ বলে তেতিয়া মাংসৰ লগত বনওঁোৱা
অ কলডিলটো বনোৱা আগত কি কৰিবা জানা ধুনীয়াকে ধুই লবা তাৰ পিছত আৰু ক কাটাৰ পিছ পচা এটাও নুধুবা আৰু তেতিয়া মানে ভিটামিনটো যায়গৈ
হয় হয় মই কিন্তু সেনেকে কটা পিছত মানে মই আগে কুটি মেলি লৈ তাৰ পাছত ধো
এই ধুব নালাগে, ধুলে ভিটামিন টো যায় গৈ।
হয়! নেকি, মই নজানো মই আগতীয়াকে কাটি কু কুতি লৈ ধুনীয়াকে হেৰি কৰি তাৰপাছত, খঁচি পেলাই ধুই লওঁ।
সেই সেনেকেচোন তুমি, ভিটামিন টো খেদায়
অ'! পাছত তেতিয়া মই অকমান নিমখ দিম। নিমখ দি লৈ পেলাই অকমান বইল কৰি দিওঁ, বইল কৰি দিপেলাই তেতিয়া মাংসৰ লগত ভুনাকৈ বনাই দিওঁ আৰু সেনেকেই বনাওঁ মই। মই এইটো বস্তু বনাব নোজানো।
অ'! হেৰি এতিয়া মাংসৰ লগত মাংসৰ লগত বনাই খোৱা নাই জানোঁ?
মই সেনেকে খাইছোঁ। মই যেনেকে আপোনাক কৈছো এতিয়া।
হয়! মাংসৰ লগত একেলগে দিয়া নে, নহয় মাংসৰ লগত একেলগে
নাই, মাংসটো একেলগে ভুনা কৰি লওঁ। অ'! তাৰপাছত এতিয়া, সেইটো বস্তু অকমান পিচি লৈ তাৰ পাছত দি দিওঁ।
অ'! আমিও এনেকে মাংস খিনি আগে বনাই লওঁ।
হয়!
বনাইলৈ তেতিয়াহে সে সেই দিওঁ দিওঁ।
হয়, হয়।
এনে, এনেকে আমি নিদিওঁ আৰু।
হয়, হয়। মই নাজানো কিন্তু, মই এনে এনেকে বনাওঁ, এনেকে বনালে ভিটামিনটো নাইকিয়া হয় বুলি মইতো নাজানো আজি
অ'! এতিয়া তুমি খোৱা কি লাভ হ'ব নহ'লে! যদি ভিটামিনটোৱে নোপোৱা, তুমি খোৱা কিবা লাভ হ'ব জানো! একো লাভ নহয়।
হয়, হয়!
আকৌ, লাই শাক যে, লাই শাক যে কেনেকে খোৱা তোমালোকে? আমি কি কৰোঁ জানা? লাই শাক অ 'ভাজি খাওঁ আৰু কেঁচাইে খাবাচোন।
কেঁচা চাটনি কেঁচা চাটনি বনাই যে অ' খাও। খাও।
কে কেঁচা চাটনি বনালে খাই। ভাল লাগে বেছি আৰু। ও বেছি হয়।
হয় -হয় হয়।
আৰু মূলা শাক মূলা শাক খোৱা নে নোখোৱা।
খাওঁ সেইটো বহুত।
অ' অ' মূলা শাকটো মানে। সি জানা একদম অকণমান কুটি লৈ নিমখ নিমখ দি সানি সানি থ'ব লাগে আৰু। অকমান খালি। থৈ তেতিয়া মানে কি কৰিব লাগে পানীটো যেতিয়া পৰি যায়। চেপি পেলায়। এতিয়া মানে উহাইল থাকিব নালাগে।
অ' নেলাগে ময়ও সেনেকে বনাও মইও সেনেকে বনাও প্ৰথম হয় হয় মইও সেনেকে লাই শাকটো আৰু এইটো। ধুনীয়াকে বাচি কুচি লৈ পেলায়। ধুনীয়াকে ধুও ধুই লৈ। এইবিলাক অকণমান নিমখ লৈ। খচি দিওঁ খচি দি পেললৈ চে। এইফিলাক। পানী খিনি পেলাই। তেতিয়া তেল আৰু কেঁচা জলকীয়া চলকিয়া। দি পেলাই ধুনীয়াকে নহৰু দুখতমান।
অ 'নহৰু দিয়া নেকি আমিও দিওঁ বাৰু নহৰু তেলত দি দিওঁ আকৌ কেঁচা জলকীয়া দিওঁ নহৰু দিওঁ পিয়াজ দিওঁ মই আকৌ কেঁচা জলকীয়া। জকীয়াটোতকৈ মই শুকান জলকীয়া দিলে বেছি ভাল পাওঁ।
মই কেঁচা মই শুকান জলকিয়া মোৰ ব্যৱহাৰ নায়েই। কিন্তু মই কেঁচা জলকীয়াটোহে খাওঁ।
আকৌ হেৰি আলু পিটিকা বনালে শুকান জলকীয়া বঢ়িয়াকে তেলত। ভাজি লৈ তাৰ পিছত এই আলু কি পিটিক। তেতিয়া তুমি কেনেকে বনাব জানা তেতিয়া গুৰি মাৰিলেও নুঠিবা তুমি। এ হেৰী আলু। খিনি উহাই লৈ পিটিকি থৈ লৈ। তেতিয়া হেৰি কৰিবা ৱ-শুকান জলকীয়া চাৰিটামান তেলত ভাজিবা, ভাজি লৈ আকৌ পিয়াজ ভালকে ধুই কুটি একদম ধুনীয়াকে মিহি - মিহিকে কু কুতিবা কুটি লৈ তাৰ পিছত-জলকীয়া কেইটা নুমাই থৈ তেতিয়া ভাজিবা। পিয়াজ খিনি ভাজিবা ভাজি লৈ তেতিয়া ধুনীয়াকে আকৌ তাত নিমখ-অকণমান কাঁহীত তেতিয়া নিমখ অকণমান লৈ জলকীয়া খিনি ভাজি ল'বা, জলকাীয়া খিনি মানে নিমখ দি ভাজিলে ভাল বহুত গুড়া হৈ যায় তেতিয়া মিহি হৈ যায় বস্তুতটো। তেতিয়া সেনেকে আৰু তেতিয়া পিটিকাখিনি বনাবাচোন তেতিয়া খাই কিমান ভাল লাগে আকৌ ডালি অকণমান বনাবা তাৰপিছত নেমু অকণমান ল'বা তাৰপিছত আচাৰ অকনমান ল'বা উম ', ভাত খাই থাকিলেও হুতাহ নপলাই।
মোৰ মানে, শুনক মোৰ মানে এতিয়া কি কচু আৰু আলু চাটনি আৰু ডালি এইটো মানে মোৰ কাৰণে বহুত বে মই বহুত বেয়া পাওঁ সেই দুটা বস্তু।
হয় নেকি? কিয় বেয়া পোৱা হেতু ভালহে লাগে।
মোৰ মানুহজনে কয় তোমাক বোলে সদায় বোলে মাছ-মাংস আনি দিম নেকি ইমান। তুমি এদিন নিৰামিষ খাব লাগে তোমাৰ বেমাৰ হৈ থাকে। তুমি এইবিলাক খা-নিৰামিষ নোখোৱা শাক-কচু খোৱা। হয়
তেতিয়া ভাল।
ম-মানুহজনে বহুত গালি পাৰি থাকে তুমি শাক-পাচলি নোখোৱা, এইখিনি নোখোৱা কিন্তু শাক পাচলি খাওঁ কিন্তু শাকখিনিহে অহ ',
অহ', - অহ', শাক খিনি, শাক খালে বেছি ভিটামিন হয়।
হয় সেইটো হয় কিন্তু, হ'লেও মানে মই মানে এইখিনি বেয়াই পাওঁ। সেই দুটা বস্তু মই বেয়াই পাওঁ কচ বুলিলে মই মানে কচ চৌ খালেই মোৰ ডিঙিটো খোজোৱাই।
হয় নেকি? মোৰ আকৌ অমিতা অমিতা কাটিলে তেতিয়া‌ হাত খ হাত ৰোৱা খোজায়
অ' হাত খজোৱাই নহলে হাত বিলাক চাল বা
অ, চাল বাকলি যায় গৈ তাক ক কচু খিনি মই কাটিব পাৰো। তথাপি অমিতাটো কাটিব নোৱাৰো।
হয়, হয়'। কিতাপ, অমিতা কাটিলে মোৰ হাত টো ছাল বাকলি যায়। হেৰি কি কয় চামৰা বোৰ পুৰা ছাল টো কিবা ঘামুচি নিচিনা ওলাই গলে চাল বা ফুলি যায়। মই মানে কাটো, সেনেকেই কাটো
অহ '।
তে মানে উপায় নাই আৰু কাটিবতো লাগিবই। ল'ৰা ছোৱালীক টো বনাই খুৱাব লাগিব। মই অমিতাটো বনালে খাৰ খাওঁ। নহলে কেঁচা কুটি খাওঁ অলপ পৰা অমিত যে পকা নিচিনা, সেইটো কুটি খাওঁ
সাৰতটো আমিও খাওঁ।
সেইটো কাৰণে।
তুমি কৈ থাকাচোন বাৰু। মই শুনি থাকো কেনেকে বনোৱা।
অহ, কৈ থাকিলে শুনি থাকিলে হ'বনে। আপুনিও কওক আপোনাৰ বনোৱাটো কেনেকুৱা?
উম'।